হেল্ল' অ, ক, কি কৰিছ?
এ, আছো দে, তই?
অ, মই সেই ঘৰৰতো সাৰিছো, ভাত কেইটা খাই মেলি আজৰি হৈ আহিলো। একো খোৱালো, ভাত খালোৱে।
ৰাতিপুৱা কি নাখালে?
ৰাতিপুৱা খালোঁ এই হেৰি এইটো কি বুলি কয় চুজি, গাখীৰ টাইপ বনাই দিলোঁ। তাইৰ লগতে মই অকণমান খালোঁ। তাৰপৱা আকৌ ভিনন্দ আহি পোৱাৰ পিছত গাখীৰ চাহ খালো।
আহ।
তাৰপা আকৌ হেৰি ভাতটো মানে কি বনাইে দিলো আ এইও মানে, সোনকালে খুৱাও যে। কাৰণে, ভাতকেইটা পাতিয়ে দিলো আৰু।
মই আকৌ ৰুটি বনালোঁ, সেই ৰুটি ভাত মানে কেইটামানহে আছিলে, কালি ৰাতিয়ে ভাত তাৰপিছত মানে হে এ, আকৌ বোলো সেই কেইটামান ভাতকেনো কিয় বনাওগে, হয়, তাৰপিছত আকৌ কিবা এটাটো মায়ে কাৰণে বনাবই লাগিব, সেইকাৰণে গতিকে মাৰিলোঁ আৰু আটা মাৰিলোঁ, গোটেইকেইটাই খালোঁ দে। তাৰপিছত সেই ভাতটো কেইটামান, কেইটামান মানে দুগঢহা, দুগহা হ'ব আৰু। দুয়োটাই সেয়া নিয়মটো কৰিলোঁ। সি, ৰুটি খাই গ'ল লগত। দে মই আকৌ সেই তেতিয়াই বোলো এই ভাত যেইকেইটাই হওক বোলো দুটা বস্তু মই একেলগে খাই বেয়া পাওঁ নাই।
সেই তেতিয়াই খালোঁ ভাত দুগহা, তাৰপিছত কমিলে যে তাৰপিছত সেই, অকণমান আগতে সেয়া ৰুটিয়ে ৰুটি এটাই, গাখীৰ চাহ সকনে খাই উঠিছোঁ।
অ, গেছ উঠিব আকৌ চাবি। গাখীৰ চা বৰকে নাখাবি।
গাখীৰ চা সেইকেইদিন মই কণ্টিনিউ খাই আছোঁ তিনিদিন।
তই একো নাই হোৱা বুলি আকৌ হেৰি নকৰিবি আকৌ দেই, পতককে। মানে এনেকুৱাত কব নোৱাৰে যে।
এইয়া হেৰিও ক'লে, সেই গাখীৰ দিয়া মানুহজনীয়েও ক'লে গাখীৰ চাহটো নাখাবা ভাল নহয় বুলি ক'লে।
অ, নহয়, ভাল নহয়, মই নাখালো দেই আমাৰ আহি, হেৰি থাকোতে। উ, লাল চাহ যদি খাইছিলো গাখ গখ চাহ কিন্তু একেবাৰে নেখালো, তাৰেছে অপকাৰ কৰা বস্তু একোবাৰে নেখালো সেইকাৰণেছৰ টেবলেটটো এদি কিনো খাবলগীয়া নহ'ল। গেছেও আমনি নকৰিলে এদিনো।
অ', অ'।
মই জেনিবা আজি গাখীৰ মানে, গেছৰ টেবলেট বহুত দিন মানে এনেকৈ নাখালেও, হেৰি নাই। মোৰ গেছৰ টেবলেট এনেও আমাৰ চাবি চোন কেলচিয়াম হওক বা এই আইৰণৰ হেৰিটো যে একেলগে খাব নিদিয়ে, কিয় ডক্টৰে। দুইটা হেৰিত মানে গেছ উঠে গম পালিনে? সেইকাৰণে মানে হেৰি এইয়া আইৰণটো যদি তই ধৰ হেৰি খালী হয়, ৰাতিপুৱা খালি সেইটো ৰাতিহে খাবি মানে কেলচিয়ামটো। তেনেকৈ মানে কৈ পঠিয়াইছে আৰু।
অ',
মই আকৌ জনাই নাছিলোঁ, সেইটো কথা দে।
অ', হয় নেকি?
উম,
অ', অ'।
আজি বতৰটো হেৰি তহঁতৰ তাত কেনেকুৱা বাৰু?
আজি বতৰ মানে কি, এই গোপগুপীয়া গৰম এটা থাকে যে
অ', আমাৰো তেনেকুৱা এতিয়া মানে সেই গুপ গুপ কে গৰম এটা আছে, কিন্তু সেই ৰ'দটো এতিয়া নাই।
অ', আমাৰো নাই দেই ৰ'দ নাই, কিন্তু উম, ৰ'দ তেনেকে নাই।
ছোৱালীও আহিবলৈ হৈছে। এইয়া বাৰণ্ডাতে বহি লৈছোঁ দিয়া। সদাই অহা টাইমত মানে, সেই বেগটো বেয়া লাগে যে হয়।
অ', গধুৰ ন?
নাই, নাই এইয়া হেৰি বেগ আমি মানে কি কৰিলোঁ, ৰুটিন বনালো লো, তেনেকেই ৰুটিন‌ বনালো, এদিনত মানে দুটা, দুটা মানে এটা চাবজেক্টকে দুবাৰ দুবাৰ দুবাৰ দিছোঁ।
অ',
তেতিয়া মানে, সেইটো বেগৰ লোড কম কৰা হেৰিতে কৰিছোঁ আৰু। ডাইৰেক্টৰ চাৰে মানে আমাক তেনেকে উম, উম। তথাপিতো, আকৌ সিহঁতৰ যেনিবা ইংলিছ যেনিবা, ইংলিছকে এতিয়া চাৰি টা হেৰি নিব নালাগে জানো? গ্ৰামাৰ খনো, আকৌ ৰিডাৰ খনো। আকৌ গ্ৰামাৰ বুকখন, কপি খনো, ৰিডাৰ কপিখনো।
অ', চব ভাগ ভাগকে আছে ন?
অ', আকৌ আই ডি, জি কে।
অ',
এই আছে আৰু কিতাপবোৰ আছে। এতিয়া সিহঁতে ক্লাছ ওৱানৰ পৰা আই টি, জি কে পাইছে।
অ', অ', এতিয়া জি কে পাইছে ন?
উম,
উম,
ইম্পৰ্টেণ্ট হয়, অ', জি কে খিনিও।
লাগে লাগে।
মানুহে সেইটো এতিয়া অ', আমাৰ এতিয়া এডিচনেল চাবজেক্ট হ'ল হয়, সেইটো?
উম,
মেইন ক'বলৈ গ'লে, আছামিজটো বা হিন্দীটোহে এডিচনেল টাইপ হ'ব লাগে, হয়নে নহয়?
অ', সেইটো হয় বাৰু।
এতিয়া সেই কম্পিটিটিভ এক্সামবিলাকতো জি কেটো কিমান প্ৰাধান্য।
অ', সেইটোৱে মেইন আকৌ।
অ', এ-এই কিন্তু আছামিজ আৰু ইংলিছ হওঁক সেই বিলাক হেৰি লেংগুৱেজবিলাক জানোঁ আহে জানো?
নাহে নহয়। উম, উম
আমি সেইদিনাখন তাকে পাতি আছো। উম, মানে কোন টো বেছি ইম্পৰ্টেণ্ট? মেথছটো ইম্পৰ্টেণ্ট। হয়। ইংলিছৰ গ্ৰামাৰখিনি ইম্পৰ্টেণ্ট।
অহ।
কিন্তু ইংলিছ ৰিডাৰখন ইম্পৰ্টেণ্ট নহয়।
নহয়।
উম।
ৰিডাৰখনৰ একো কাম নাই।
একোৱে কাম নাই। আছামিজো সেই তেনেকে মানে আছামিজৰ কোনো এইবিলাক ষ্টোৰি বাগেৰা সেইবোৰ একোতো কামেই নাই। কিন্তু মানে, কোনে কি বঁটা পাইছিল মানে, সেই জি কেখিনি আৰু।
জি কে অ'।
কামত আহে। আমি তাকে সেইদিনাখন পাতি আছোঁ। এইটো এডিচনেল চাবজেক্ট হিচাপে দিলেই হ'ব কি? কোনটো বেছি প্ৰয়োজন? হে হে সেই অ'। এতিয়া আই টি, জি কে সেইবিলাক আকৌ বহুত ইম্ ইম্পৰ্টেণ্ট। আজিকালি কম্পিউটাৰ আই টি এতিয়া নাজানিলেতো একোৱেই নাই।
উম, নাই নাই। নাই, অ' অ' সেইটো হয় বা বীৰু দেই অ'। সেয়াই বাৰু এতিয়া তাকেহে। শিক্ষা দীক্ষাখিনি এতিয়া দৰকাৰ হয় মানুহৰ জীৱনত প্ৰয়োজনীয় বেছি বেছিকে অলপ জি কে উম জি কে নলেজখিনি মানে অত্যাধিক প্ৰয়োজন আৰু।
কিন্তু আমাৰ এতিয়া ষ্টুডেন্টবিলাকে কৰে কি সেইটো এতিয়া ট্ৰেডিচনেল ছাবজেক্ট গ্ৰেট আহে। অ', এতিয়া সিহঁতে মানে কি কৰে এতিয়া বাকী কেইখনত যদি পুৰা ধুনীয়া ধুনীয়া মাৰ্ক্স আনে কিন্তু সেইকেইখনহঁত এই এডিচনেলহে।
অ', আমিয়ে ভাবিছিলো দেখোন।
অ', সেইকেইখনহঁত ন পঢ়ে মানে। তাৰপাছত কপি চেকিং কৰাখিনি সময়ত ম মাথাটো গৰম উঠি যায় নহয়। আইহ এইটোতো ইমান ভাল ষ্টুডেণ্ট ই বি গ্ৰেড পাইছে মানে কেচটো কি সিহঁতে সেই গ্ৰেডহে দিব।
অ'।
সেইটো হয়।
সেইটো হয় সেইটো হয় কিন্তু দেই সেইটো কৰিব নালাগে আচলতে।
উম। আমাৰ এই ইটো হেৰি পৰা চামাৰ ভেকেশ্যন হ'ব নহয়
আহ অহ অ'।
একদম কেনেকুৱা ব্ৰেলিয়েনত এই ল'ৰা ছোৱালীবোৰ দেই।
এবেকাচ ন। আমাৰ ই যায় ভাগিনটো।
উম।
যায় যায়। সেইটো মেথছৰ নেকি নে চাইন্সৰো।
চ' একদম মানে একদম হাততে মানে সিহঁতে তই যিমান নম্বৰ কৈ নাথাক মানে হাততে উলিয়াই দিব সিহঁতে। হাততে কিবা কিবি কৰি উম
তহঁতৰ ক্লাছ স্কুলৰ সেইটো অন্তৰ্ভুক্ত নেকি?
অ', আমাৰ স্কুলৰ বহুতেই কৰে।
অ', ক'ত আছে সেইটো মৰিগাঁৱত?
চৰাইবাহীতো আছে।
অ', আছে ন।
উম,
দিদিবি।
দি দিব লাগিব।
এতিয়াই দিব হোৱা নাই নেকি তাইক।
হৈছে এই যে জোনা যে জোনা
জুনা অ'।
জুনা জীয়েকৰ সেয়া হেৰি সেইদিনাখন ভিডিঅ' এটা দেখিলো।
অ।
উম, তাইও যি একেবাৰে তাই এতিয়া নহয় সৰু-সৰু হৈ আছে হিচাপে সেইটো হিচাপে সিহঁতক লাৰ্ণ কৰি দিয়াব কৈ অ'। মানে এতিয়া হেই তাই সেই ৰাধা-কৃষ্ণ খনত নেকি?
অ, ভাল নেকি ছোৱালীজনী পঢ়াত বাৰু?
ভাল হ'ব দেই মানে সেইবিলাক দেখোঁ নহয় এক্টিভিটিবিলাকো ভালেই হ'ব।
দেখিছিলো এই সৰুতেও তাইৰ কিবা এক্টিভিটি কিছুমান দেখিছিলো দেই। মানে ভিডিঅ'ত মাকে দিয়ে যে ভাল হ'ব ভাল হব।
সেইদিনা লগ পাইছো ঐয়াই সেই আমাৰ ইহঁতে যে হেৰি কৰিবলৈ গৈছিলে যে ইয়া ড্ৰয়িং কম্পিটিশন।
উম।
ধুনীয়াকে মাত ময়ো মাত দিছোঁ তাইও মাত দিছে।
ভাল কথাই-বতৰাই ছোৱালীজনী।
ভাল
বেয়া নহয় বাৰু।
তাই মামাহঁতৰ গাঁৱৰ নাছিলে জানো?
নহয় মোনহঁতৰ গাঁওৰ জৰাবাৰী।
অ, বিয়া ক'ত? বিয়াহে যোৱা বাৰী।
নাই ঘৰো জৰাবাৰী বিয়াও জৰা যোৱা বাৰীত নেকি? অ, বিয়া বেলেগত হৈছে মানে মাকৰ ঘৰত থাকে ডিফেন্সত কৰে যে।
মাকে?
গিৰিয়েকে ডিফেন্সত কৰে যে মাকৰ ঘৰত থাকে।
অ', অ। মই আকৌ মই ভাবি থাকোঁ মামাহঁতৰ গাঁৱতহে আছিল নে কিহে বোলো।
নহয়।
উম, বৰ গপ-গপকে গৰম এটা উঠিছে দেই মই যে বাৰান্দাত যে বহি আছোঁ যে বাৰান্দাত নহয় মানে চোতাল এডোখৰত।
অ।
বিৰাট গৰম এটা উঠি আহিছে মানে মোৰ
অ, অ, ত' ভাত-পানী লাহে লাহে বনাবি আৰু। অ, ভাত-পানী বনাবি আৰু এতিয়া আকৌ।
অ, মইনাহঁতো আহিব।
অ, হয় নেকি?
এই ৰাখিব দিছে এতিয়া স্কুলৰ পৰা
অ, অ। ভাল হ'ব দিয়া।
এইয়া হে মটি যে চিনি পাৱ' নাই তুলতুলি যে তুলতুলিৰ বাপেক ঢুকালে নহয়।
আজি?
আজি নহয় হ । কাইলৈ এনে পৰহিলৈ কাইলৈ দহা নেকি।
অ অ
উ বতাহসকন মাৰি আছে আকৌ দেই আজিবৰ মানে বতাহ অকণ মাৰি দিলে ধুনীয়া লাগি যায় বাৰু
ভাল লাগি যায় হ'ব তই বহ নহলে
ব্হ আৰু আৰু হে এই মাত শুনা নাই যে
অ আছে
অ অ
দেউতাকৰ লগত মোবাইল চাই
অ আহিলে ভিন্দ
আহিলে অথনি আহিলে
অ দে দে হ'ব দে
হ'ব দে অ